হেল্ল'
হেল্ল'। অ, কি কৰিছা?
এ আছো। তুমি কি কৰি আছা?
মই তোমাৰ এ বাহিৰতে বহি আছো এনে।
অ, চাহ-তাহ খালা?
মই চাহ-তাহ নাই খোৱা। তোমালোকে খালা?
অ, এইমাত্ৰ খাই উঠিছো।
অ-অ। বাকী ঘৰৰ মানুহে কি কৰিছে?
ঘৰৰ মানুহে আছে চাহ খাই আছে।
অহ, অ সেই তোমাৰ যিহে গৰম, তোমালোকৰ মা-দেউতাৰ খবৰ ভালে? অ, ভাল, ভাল। তোমালোকৰ?
ভালেই, ভালেই।
উম, এই যিহে গৰম তোমাৰ সে সেইটো কাৰণে বাহিৰতে বহি আছো।
অ, ময়ো বাহিৰতে বহি আছিলো। একে ধুনীয়া বতাহ মাৰি আছে।
অ, তাপিছত কি পঢ়ি আছা এতিয়া?
মই তোমাৰ সমাজ কৰ্মীৰ ওপৰত পঢ়ি আছো।
অ, অ, অ।
তুমি কি পঢ়ি আছা?
মই তোমাৰ সেইয়া হায় ছেকেণ্ডৰী আ দিছিলো লাষ্ট ইয়াৰে তোমাৰ।
অ।
তাৰপিছত এতিয়া তোমাৰ দৰং কলেজতে এডমিচনটো লৈ থোৱা আছে। এতিয়া তোমাৰ চিনে পাব হৈছে আৰু।
অ, এতিয়া মানে কিহত লৈছা তুমি? কোনটো বিভাগত লৈছা?
অ মই তোমাৰ সেই মই তোমাৰ আৰ্টচৰ আছিলো যে মই তোমাৰ ইংলিছত মেজৰ লৈছিলো।
অ ইংলিছত লৈছা ন?
উম, উম।
অ, এতিয়াটো অ ক্লাছ হোৱা নাই ন বন্ধ?
অ এতিয়া তোমাৰ চামাৰ ভেকেচন চলি আছে যে সেইকাৰণে ক্লাছটো হোৱা নাই।
অ-অ-অ।
তাৰপিছত অ-অ একদম আগষ্ট চা এক, দুই, তিন, চাৰি তেনেকুৱা কিবা এটা তাৰিখৰ পৰা খুলিব আৰু।
অ।
বাকী আ পঢ়ি থকাৰ লগতে কিবা কৰা কৰি আছানে?
অ কিবা কিবি মানে মই তোমাৰ এনেকুৱা সৰু সুৰাকে বিজনেছ এটা কৰি আছো।
অ হয়, কিহৰ বিজনেছ কৰিছা?
বিজনেছ মানে মই কেকৰ বিজনেছ কৰি আছো। তাৰ পিছত সৰু-সুৰা কে এনেকে ব্ৰইলাৰ ফাৰ্ম এখনো খুলিছো।
অহ।
সেয়া বিজনেছো কৰি আছো।
উ ধুনীয়া লাগি থাকা। কেকৰ বিজনেজটোহে তোমাৰ ভাল আছে কিন্তু এতিয়া তোমাৰ কি হ'ল চবৰ ঘৰতে এনেকুৱা বনাব ললে ন।
অ সেইটোৱে সেইকাৰণে এতিয়া মানে বিজনেচটো অকমান ডাউন হৈছে আৰু। এতিয়া ঘৰৰ ওচৰত তে মই মইও বনাও আকৌ আমাৰ ঘৰৰ ওচৰৰ বা এজনীয়ে বনাই কে কেক।
উম আকৌ এনেকোৱা হ'লে তোমাৰ কি হয় প্ৰায় ফ্ৰেণ্ডৰে হয় সিহঁতৰ পৰা পইচাও ল'ব নোৱাৰে বেছি। ঠিক তেনেকোৱা হৈ যায়। অ অ লব নোৱাৰি বহুতে কয় ন যে অ বনাই দি কৰিছ অ।
এই সেনেকে কি ক'বা আৰু পইচা সেনে কে ল'ব লগা নহয়ে, ল'লেও সেয়া কমকে লও।
উম যিমানটো ইনভেষ্ট কৰা হয় মানে সেইটো প্ৰফিট নহয়েই আৰু
নহয় নহয়।
উম, মই উম লোকচানে হয় ন অ তুমি কিবা কৰি আছানে? মই তোমাৰে মই আৰ্ট কৰো মাজে মাজে মোৰ আৰ্ট স্কুলো আছে।
অ মই শুনিছিলো বাৰু তোমাৰ ছবি অংকন কৰা স্কুল আছে বুলি।
অ অ তোমাৰ সেই আমাৰ ইয়াতে আছে আমাৰ বাৰতে আৰ্ট স্কুল আ এখন চাৰিখন আছে দেই চাৰিখন।
অ তুমি কি এনেকে শিক্ষক হিচাপে যোৱানে, মানে শিকাবলৈ যোৱা নে?
অ মই শি কাও অ তাৰপিছত তোমাৰ এখন হজৰা পাৰ্ট আছে এখন এইফালে বিহাগুৰিত আছে।
অ।
মানে মিলনপুৰৰ চাইডত আছে।
অ অ চাৰি
তাৰ উপৰিও অ চাৰিখন অ।
কেনেকে মানে টাইমটো তুমি মি মিলোৱা?
তোমাৰ সে গোটেই কেইখনত এ শনিবাৰ দেওবাৰে নহয়
অ।
অ এ এয়া আমাৰ আৰ্ট স্কুলৰ টাইমিংটো হৈছে যোনখন আমাৰ মেইনখন বাইছো কত আছে
অ
সেইখনৰ তোমাৰ টাইমিংটো হৈছে শনিবাৰে তিনিটা বজাত হয় আৰু দেওবাৰে ৰাতিপুৱা চাৰে নটাৰ পৰা হয়। তেনে তেনেকোৱা মানে কি হয় বেলেগ বিলাক দেওবাৰে বেলি হয় আৰু তেনেকা সেই পাৰ্টিকুলাৰ ডে এটাত হয় মানে। সোমবাৰ মংগলবাৰ তেনেকা সেনেকা শনিবাৰে দেওবাৰে মানে মিলাব নোৱাৰি আৰু অ।
অ অ আগতে মানে তোমাৰ আমি শিকি থাকোতে ছবি আৰু তেতিয়া অকল শনিবাৰে দেওবাৰে আছিলে।
উম।
সেয়া শনিবাৰে তোমাৰ আবেলি তিনিটা বজাৰ পৰা হয়। তাৰপাছত দেওবাৰে ৰাতিপুৱা হয় সেনেকোৱা আছিলে আৰু সেইকাৰণে মই সুধিলো মানে। এতিয়াবা কেনেকোৱা হৈছে পদ্ধতিবোৰ।
হয় হয়। আমিও মানে সেই ষ্টুডেন্ট বিলাকক গাৰ্জেন বিলাকক সুধি লৈছো তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব নেকি। তাৰপিছত সেই গাৰ্জেন বিলাকে কলে যে তেনেকোৱা একো নাই তোমালোকে কৰিব পাৰিবা। তাৰপিছত মই মানে সেই আৰ্ট স্কুলখনৰ মই অকলেই নহয়।
অ আৰু কেইজন
কেইজনমান আছে মোৰ লগতো আৰু চাৰিজন মান আছে তাৰে এজন অ ছোৱালী আছে আৰু দুজন ল'ৰা তেনেকোৱা। আৰু একেলগে মিলি মানে কৰি অ একেলগে
উম
তাৰ পিছত কোনে হে উম উম তাৰপিছত সেই মই প্ৰাইভেটকে আৰ্টৰ ক্লাছ কেইটামানো কৰো ঘৰত গৈ গৈ
অ সেইটোতো বহুত ভাল কথা।
অ তাৰপিছত সেইয়াই আৰু এতিয়া তোমাৰ সেই এইটো টাইম নিজকে টাইম দিব লাগিছিল এইটো তোমাৰ টাৰ্ণিং পইন্ট হয় ন।
অ সেইটোতো হয় আৰু তুমিতো বহুত ধুনীয়া ছবি আঁকা।
অ সেইটো হয় বাৰুতে কিন্তু হেৰি অ এইটোত তোমাৰ সেই অলপমান ষ্ট্ৰাগল কৰিব লাগিব সেই তেতিয়াহে নহ'লে আজিকালি কি হয় তোমাৰ ইয়াত ভেলোৱে বুজি নাপায় হয়নে, আৰ্ট
অ সেইটোতো হয়েই আৰু মানে কি জানা আজিকালি চব কামতে তোমাৰ টাইম দিবই লাগিব সময় দিবই লাগিব তুমি যিমানটো সময় দিবা তুমি সিমানটো মানে ঘূৰাই পাবা বুজি পাইছা কোনো আজিকালি সহজ সহজত নাপাইতো বস্তু আও সহজতে পোৱা বস্তুবোৰ অ সহজতে পোৱা বস্তুবোৰ মানে কোনোদিনাখন তোমাৰ মূল্য নাথাকে নহয়
নথাকে নাথাকে
অ
ষ্ট্ৰাগল কৰিবই লাগিব সেইটিত
সেইটোয়ে কৰি যোৱাচোন কৰি যোৱা
তাকে তাৰ উপৰি কিবা ইন্টা কম্পিটেটিভ ইগ্ৰণ বিলাক বা ইণ্টাৰভিউ কাৰণে প্ৰিপেয়াৰ কৰিছা নেকি তুমি
অ কৰাত কৰিছোঁ বাৰু আমাৰ অসমৰ যোনটো এ ডি আৰ ই পৰীক্ষা যে হয়
উম
সেইটো কাৰণে কৰি আছো এতিয়াতো কৈছে অ অক্টোবৰ নৱেম্বৰত ওলাব বুলি
উম
তাকে তুমি তুমি কৰিছা নাই
মই তোমাৰ সেই মই কৰিমহে এতিয়া যোৱাবাৰ নকৰিলো তোমাৰ মই এতিয়া যে ছিয়ে চে চেছ ইদোৱাৰিল হেয়াৰ কাৰণেহে প্ৰিপৰিছন কৰিম চাগে
অ অ অ
নাই তুমিও দিব পাৰা তুমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি থৈছা নহয়
অ হায়াৰ চেকেণ্ডাৰী মানে মই বি এ পাছে কৰিলো
অ অ তেনেহলে তুমি তুমি ভাল ভাল কেইটাই দিব পাৰা অফিচাৰ ৰেংকৰ কিছুমান দিব পাৰা চচিয়েল ৱৰ্কাৰটো তোমাৰ ভালে হয় কিন্তু সেই তাৰ ওপৰত সেইবিলাক ইন্টাৰভিউ দি থাকা এচ এচ চি তোমাৰ চি এ, চি এছ এছ এল সেইটো তোমাৰ সেই হেৰি লাগে হায়াৰ ছেকেণ্ডাৰী পাছ লাগে সেই সেইবিলাক অফিচাৰ ৰেংকৰ হয় তাৰপিছত এছ এছ চি, চি জি এল দিব পাৰা তুমি তাইত ডিগ্ৰী লাগে সেইটোও তোমাৰ হাই ৰেংকৰ চাকৰি হয়
অ সেইটো সেইটো মানে তোমাৰ কি এনেকুৱা অনলাইন কৰিব লাগিব আৰু ন
অ অ অনলাইন কৰিব লাগিব তোমাৰ মেইস্ হয় পিলিমছ হয় তাৰপিছত চাকৰি হৈ যায়
অ মই শুনাত শুনিছিলো বাৰু মোৰ লগৰ এজনে কৈছিলে কিন্তু মানে হেটো সময়ত মই ইমান গুৰুত্ব নিদিলো।
একো নাই এতিয়াও বয়স আছে তোমাৰ এই ত্ৰিশ বছৰলৈকে তোমাৰ এজ থাকে, তাৰপিছত তোমাৰ অ বি চিৰ তোমাৰ কি হয় আ এজ চিলেকচেশ্যন এটাও থাকে। অ অ সেইটো কৰি তুমি পোৱা নোপোৱা পিছত কথা হা‌ তুমি সেই ফেনছটো ল'ব পাৰি আৰু মানে কেনকোৱা কেনেকোৱা ধৰনৰ টাইপৰা কুৱেশন আহে তেতিয়া তুমি সেই যিহেতু অ এ ডি আৰ এইবিলাক দি আছা তাৰ কাৰণে সুবিধা হব আৰু
অ অ অ সেইটো হয় বাৰু মইয়ো তাকে ভাবিছো। তুমি কৈছা ভালে কৰিলা বাৰু কাৰণ এইটো ক্ষেত্ৰত মোৰ ইমানো জ্ঞান নাছিলে।
উম।
এতিয়া মই ভালকে গোটেইখিনি চাব লাগিব।
উম। এবাৰ এবাৰ ট্ৰাই কৰা তোমাৰ সেই যোনটো তোমালোকৰ সেই আমাৰ গাঁওঁতে বহুতে ষ্টু এ পাইছে তোমাৰ এ এছ চি জি ডি বুলি কয় তাত অ তাত তোমাৰ সেই কাম বিলাক মানে বেছি খটাব লাগে আৰু কৰিবও লাগে মানে তেনেকুৱা
অ গম পাইছো সেইটোতো তোমাৰ জেনেৰেল
অ জেনেৰেল ডউটি জেনেৰেল ডিউটি লাৰৱেজ চি জি এল তোমাৰ সেইকেইটা হাই ছেকেণ্ডী পাছ লাগে আৰু ডিগ্ৰী লাগে।
অ সেইটো মানে কি অ অফিচৰ অফিচৰ নেকি কামবোৰ সেইবোৰ।
অফিচাৰ ৰেংকৰ হয় তাত একো জেনেৰেল ডিউটি তেনেকুৱা কষ্ট কাম নাথাকে। তুমি কম্পিউটাত থাকিব পাৰা নহলে টেবুলত থাকিব পাৰা সেই তেনেকুৱা।
অ অ তুমি কি কম্পিউটাৰ শিকিছা?
নাই নাই কম্পিউটাৰ শিকা নাই মই মই শিকিম আৰু।
অ মইও এতিয়ালৈকে শিকাই না- বি এ কমপ্লিট হোৱাৰ পিছতো মই শিকিবই পৰা নাই মানে এইটো সেইটো অসুবিধা হৈয়ে আছে যে।
অ অ একো নাই শিকি ল'বা এই আৰু কিবা এটা কয় নি পি জি দি চি নে কি
অ পি জি দি চি অ
অ অ সেইটো কৰি ল'বা সেইটো কৰিলে এটা এডভানটেজি থাকে আৰু তেতিয়া তুমি হেৰি কৰিব পাৰিবা কম্পিউটাৰৰ কাৰণে টাইপিঙত বা শ্বৰ্ড হেণ্টত এ তুমি এপ্লাই কৰিব পাৰিবা। তোমাৰ সেইটো স্কিল থাকিলে তুমি টেনগ্ৰাফিটোও দিব পাৰা এনে ট্ৰাই কৰি চাব পাৰা।
অ সেইটোতো হয়, উম।
কি মোৰ সেই যোৱা বছৰে মই ট্ৰাই কৰিব পাৰিলো হয় অলপমানহে খেলি মেলি হৈ গ'ল। তাৰপিছত সেই লাষ্ট ডেটৰ দিনাখন মনত পৰি গ'ল মানে সেই মই নিদিলো আৰু যোৱাবাৰ। আকৌ মোৰ জি ডিটো তোমাৰ দিবও মন নাছিলে তেনেকুৱা।
অ সেইটোতো বহুত কষ্ট আৰু তোমাৰ ডিউটি কৰি থাকিব-
হয় অ তাৰপিছত তোমাৰ যোনটো চি এ চে চেল সেইটো তোমাৰ অকমান পঢ়িব লাগে ৰিতেনটো ক্লিয়াৰ কৰক মেডিকেল হৈ যায় আৰু তাৰপাছত সেইকেইটা অকমান পঢ়িব লাগে আৰু।
তাকে এবাৰ তুমি দিছা নেকি?
নাই এইবাৰ তোমাৰ সেই নৱেম্বৰ ডিচেম্বৰ মানত আহি ওলাবহে নতুনকে।
আকৌ ওলাব ন?
উম আকৌ ওলাব সেইকেইটা দিব পাৰা।
অ তাকেতো মই ভাবি চাও তাকে ন, তুমিও দি লবা তুমিও দি দিবা তেতিয়া অভিজ্ঞ-
অ ময়ো মইয়ো দিম মই এক্সপিৰিয়েঞ্চৰ কাৰণে দি থাকিম তেতিয়া ইজি হব যোৱা বছৰ দিব পাৰিলে সেইটো গ'ল অহ। উম, তোমাৰ সে কি আছিলে ৰিজনিং খিনিয়ক অকনমান ক্লিয়াৰ কৰিব পালে হ'ল তাত কি থাকৈ ব্লাড ৰিলেশ্বন এটা থাকে যে। মানে এনেকুৱা মা ভায়েকৰ জীয়েকৰ সেইবিলাক
অহ অ অ অ অ অ
সেয়া তোমাৰ অকমান দিগদাৰ হয় আৰু বাকী কডিং ডিকডিং সেইবিলাক ভালেই হয়।
সেই সেইবোৰ ঠিকেই থাকে আৰু সেইবোৰতো তোমাৰ ইয়াতো আহে ন থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডতো আহে নহয়। তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰিটো আহে।
উম তাৰ পিছত জি কে এইবিলাক এইবিলাক অকমান চাব লাগিব।
তোমাৰ অকল ইণ্ডিয়াৰে আহিব ন।
অ,
উম
এইটো তোমাৰ সেই এ পি এছ চি লেভেলৰ হৈ যায়। কিন্তু সেই বহুতে পায় বহুতে পায়।
উম,
আৰু তোমাৰ এটা এডভানটেজ কি হয় আ, ইয়াত মানে হেৰি থাকে এম চি কিউয়ে থাকে প্ৰায়।
অহ, আজিকালিতো চব পৰীক্ষাতে এম চি কিউয়ে হৈ গ'ল ন। সেইটো কাৰণে সুবিধা হৈছে কিন্তু সেয়া নিগেটিভ মাৰ্কো থাকে নহয় তোমাৰ।
অহ, মানে কিবা এটাৰ লগত এডভানটেজ আৰু ডিচএডভানটেজটো থাকিবই লাগিব ন।
অহ,
সেয়া আৰু মানে যোনকেইটা জানা সেইকেইটাই ভালকে কৰি থলে মানে মাৰ্কচ টো বেছি বাঢ়ি যায়।
অহ, সেইটোয়ে অহ।
ট'টেল মাৰ্কছ ওৱান থাৰ্টি নে ওৱান ছিক্সটি তেনেকুৱা কিবা এটা আছিলে।
টোটেল মাৰ্ক্স।
উম, তাৰ ভিতৰত সেই অ বি চি কাটন,
ত তাত সেই তাততো তোমাৰ চব থাকিব মানে অংকও থাকিব। ৰীজনিঙো থাকিব আকৌ তোমাৰ, উম, ব্যয়াকৰণো থাকিব সাধন জ্ঞানো থাকিব ন।
চব মিলাই মানে ওৱান থাৰ্টি নে ওৱান ছিক্সটী কিবা এটা হয় মই পাহৰিছোঁ।
এশ ষাঠি মানৰ হয় আৰু ন।
তাৰপিছত সেই তাৰ পা মানে হেৰি কাষ্ট হিচাপে কাট অফ মাৰে।
অ,
তাৰিছত অ' বি চি কেতিয়াবা কমো মাৰি বেছিও মাৰি দিয়ে কম বেছি মাৰিলে মানে নব্বৈ আ শি ওপৰতে থাকে আৰু কাট অফ।
উম-উম -উম -গম পাইছো আকৌ যেনে